অ
অ হেল্ল'।
আহ কি কৰি আছা?
অ এনেই আছো ৰ'ব কি কৰিম আৰু। আপুনি?
মইয়ো এনে আছিলো। বাকি মানে অকমান আগতে আমাৰ চা চাহ তাহ খালো বাৰু কল খালো।
অ আচ্ছা।
আ চি, হম?
এতিয়াহে ব্ৰেকফাষ্ট কৰিছে নেকি?
নাই নাই নাই অকণমান আগতে মানে তুমি দুঘন্টা মান আগতে আৰু এতিয়াৰ পৰা। মানে দুই ঘন্টামান আগতে মানে ব্ৰেকফাষ্ট কৰিলো আৰু। কি বুলি কয়ম তুমি আহ তুমি কৰিলা?
অঁ কৰিলো দিয়ক।
কৰিলা কি কৰিলা কি খালা?
অঁ এয়া চিকেন বনাইছিলো মানে ৰাতি সেই চিকেন আৰু পুৰি বনাইছিলো সেয়ে খালো।
আচ্ছা আচ্ছা চিকেন আৰু পুৰি খাইছা। অঁ কোনে তুমি বনাইছিলা?
অ মানে ৰাতি বনাইছিলো চিকেন পুৰি, ৰাতিপুৱা মায়ে বনাদিছে।
আচ্ছা আচ্ছা। পুৰি। চিকেনটো তুমি কি কি চিকেন বনাইছিলা নৰ্মেল চিকেন নে কিবা মিক্স? বাটাৰ চাটাৰ কিবা এনেকুৱা মিক্স আছিল? উম হম।
আজি গৰমতটো অলপমান কমিছে ন? আজি গৰম নাই ইমান।
অঁ আজি অ কালি যিটো গৰম দিছিল ন' কালি চাই কালি চাই বাৰু আজি অকমান কম দিছে।
সেইটোৱেতো।
উম বোলো কালি গলো কি গৰম পছিল ন? মানে বহুত বেছি মানে বহুত বহুত বেছি মানে তোমাৰ কালি গৰম দিছিল আৰু। আৰু আৰু অঁ কালি মানে মই মানে এইটোয়ে আৰু ভিতৰত মই কালি চবত ছে বেছি গৰম দেখিলো আৰু কালি মানে বেছি চবত ছে বেছি বছি গৰম পাই ছিলো কালি মই, যোৱাকালি আৰু।
এইটোয়েইতো আৰু দিব আৰু টো আছেই ন' জুলাই গোটেই মন্থটো আছে আগষ্টতো আছে।
আছে আগষ্টৰ ষ্টাৰ্টিং পোন্ধৰ দিন কি গৰম দিব চাবাচোন তুমি। মানে আগষ্ট মান্থটো মানে বহুত গৰম দিব। তুমি মানে, মানে তুমি চাই থাকা খালি বহুত বে।
ছেপ্টেম্বৰৰ ফাৰ্ষ্ট উইকমানলৈকে থাকেই গৰমটো।
হয় হয় ছেপ্তেম্বৰতটো তোমাৰ ফাৰ্ষ্ট উইকটো থাকিবই গৰম। মানে বাকী আগষ্ট মান্থটোত তোমাৰ চবতকৈ। চবতকৈ বেছি তোমাৰ গৰম দিয় আৰু আগষ্ট।
কাৰণ দিয়ে সেইটোৱে তোৰ চবতছে।
উ উম হুম। এ তুমি কি বেছি গৰম ভাল পোৱা নে নে ঠাণ্ডা ঠাণ্ডা দিন বেছি ভাল পোৱা।
ঠাণ্ডাই ভাল পাওঁ।
উম। গৰম নোৱাৰ কোনে ভাল পাব নহয় গৰমৰ গৰমৰ চবৰে প্ৰব্লেম অধিক। দে অ সান দিয়ে ভাই।
অ ক'তো যাব মন নাযায় এলাহ লাগে। ে ইমান গৰম একটো পিন্ধি কতো যাব যাব নোৱাৰি
উম ঠাণ্ডা দিনত কোনো মজা লাগে ন ঠাণ্ডা দিনত আমি কি মজা কে এইিলা খাব বাৰু মানে তোাৰ ফাষ্ট ফুড খাই থাকিব বহুত বেছ মনায় থাকে।
অ আৰু আপুনি যতে যাব ইচ্ছে ততে যাব পাৰে যি পিন্ধিব ইচ্ছে ততে পিন্ধিব পাৰে।
উম উম উম ঠাণ্ডা ঠাণ্ডা মানে মানে ঠাণ্ডা কাপোৰ বিিলাক পিন্ধিব পাৰি সেইটো হয়। আৰু ঠাণ্ডা দিলাত ভাল লাগে এটা বহুত ধুনীয়া লাগে ঠাণ্ডা দিনত মানে ফুৰি ফুৰি কেনে। গৰম দিনত আৰু এই গৰম দিনত এই ৰ'দ। এই ৰ'দ খ ক'ত যাবা তুমি কোৱাচোন মানে দিনটো বাৰু একো কতো যোৱাই নহয় ওলাই। ওলাই যদি যাব খুজে গধলিৰ তাৰ মে ওাই যাব পি আৰু। আৰু গধূলি গৰমে থাকে বাৰু বা সেই ওলাই গ'লে গধূলি তাম যাব পাৰি আৰু গৰম দিনত তোমাৰ।
অ অ অ এতিয়া পৰত হলেও গৰু। পাঁচট মানৰ আগে মোৰ ৰ'দটোৱে নকমে।
উম পিছে ক ক'ত প্লেন চ খা নাই পিছে গৰম দিনত।
অ এই একোদিন যাম ভাবিছো ৰব।
ক'ত যাবা একোুলন যাবা।
অ।
আচ্ছা কলেন তোমাৰ এইটো কি বুলি কয় এই ৰাণী চাইডে যে আছে ৰা ৰাণী চাইডে যে আছে।
অঁ অঁ।
উম কেতিয়াবা যাই পাইছিলা নেকি খোন।
নাই মই যাই পোৱা নাই।
আচ্ছা এতিয়া প্লেন কৰি আছা তুমি একো যাব।
অহ।
খু ময়ো গ'লো হয়ানে একোলেন। মানে মোৰো যাব মন যায় আছে মানে বৰ উ।
চাওঁ পো তেনেহ'লে এয়া বেছি ভালে লাগিব ন।
অ তাকে এই গৰমত এই গৰমত কেনেকৈ ঘৰত আছো জানাইচোন। একোলেণ্ডত গ'লে মজাকে গা গা ধুব পাৰিম মজা লাগিব। ৰানি চাইড ঠাণ্ডা ন আৰু অ আৰু সেই চাইড মই শুনিছো। তোৰ বহু ধাবা চাবাছে। আছে বহুত ধুনীয়া ধুনীয়া ধাবা আছে আৰু কি বুলি কয় বিল চিল আছে ৰানি চাইডে।
অ সেইপিনে অ ফুৰি অ ফুৰা জোগাতো আছে সেইপিনে। দি পাননে জেগাটো ধুনীয়া ঠাণ্ডা মান জেগাবিলাক। বহুত গছ গছনিবিলাক আছে ন সেইটো কাৰণে।
অ বিল চিল আছে। মানে বহুত ধুনীয়া জেগা হয় সেই চাইডে মানে যাব মন যায়ৰে। তাকে এক যোৱাৰ প্লেটো ফিক্স কৰি দ চাই ন কি কোৱা।
অ পাৰি।
অ একোলেন কি বুলি কয় এই টাইম কেতিয়া খলে কেইটাত খোলে মানে একুলেন।
মৰ্ণিং দছটাৰ পৰা ছটালৈকে
আচ্ছা মানে দছটাৰ পৰা ছটালে মানে মানে একনখন খোলে আৰু
পলা ভাগে হ
হোম উম আৰু আৰু ইফালে যোৱা টিকটৰ প্ৰাইচ কেনেকুৱা মানে কিমান কিমান লয় তাতে গম পোৱা নেকি এনেই।
অ মানডেটো ফ্ৰাইদে এইট ফটি আৰু চটাৰডে চানডে এই চেভেনটি
আচ্ছা মনডে টু ফ্ৰাইদে‌ মানে এইট ফটি লৈ মানে আৰু চেটাৰডে চানডে তোমাৰ কি বুলি কয় এইক কিমান লয়?
চেভেনটি উম এইটো উকেণ্ডে আৰু
আচছা থাৰ্টিডে থাৰ্টি ৰুপিছ বেছি লয় মানে উইকেন ডে কাৰণে মানে তোমাৰ ধৰি লোৱা উইকেন ডেত অকণমান মানুহ বেছি হয় ন সেইটো কাৰণে চাগে থাৰ্টি এক্সটাৰা কৰি দিলে ন
অ মানুহ বহুত হৈছে তাতে চানডে।
এই ইতিয়াতো বাৰু গৰম দিন ইতিয়াতো মানুহ বহতেই হব তাত।
হেল্ল'।
উম শুনা শুনাৰ পৰা আছা হেল্ল'।
অ এতিয়া তো যাও বল'ক না
উম আমি এটা কাম কৰিম। আমি গ'লে ন উইকেন ডেত নাযাওঁ মানে চেটাৰডে চানডে নাযাও আমি গলে মানডে টিউচডে এনেকুৱা বাৰত যাম দিয়া তেতিয়া মানুহতটো কম পাম আমি মানুহ বহুত বেছি হ'ব। এই মানুহ বেছি হ'লে বেছি মানে ভালকেএনজয় কৰিব নোৱাৰিম। চ আমি কি কৰো মানডে মানডে মান গ'লে মানডে মানুহ কম হ'ব এনেকৈ লাগে মোক কাৰণ মানডে চবৰে অফিচ চফিচ থাকে। স্কুল মান থাকে চবৰে মানে মানডে মানে অকন সেই হয় ন চ' মানডে যোৱাটো আমাৰ কাৰণে বেটাৰ হ'ব ন মই মানডে যোৱা প্লেন কৰো দিয়া নে কি কোৱা?
অহ অহ‌ পাৰি যাবলৈ।
উম
মানডে টিউচডে সেনেকে চাই যাম দিয়ক ন।
অ আৰু আৰু ইকলেইন গলে ন আমি ইকলেন টো ফুৰিম ফুৰিমে ধুনীয়াকে ওচৰে পুচৰে জেগা খিনিও লব পাৰিম একেবাৰে
অ অ তাৰে জাগা বিলাকো ধুনীয়া ন।
অ আৰু এই কি বুলি কয় এই ইকুৱেলেনড গলে আমি ৰাতিপুৱাই যাম দিয় মানে জল্দি যাম ধৰি লোৱা আঠটা মানে কিমান খোলে বুলি ভাবিছা তুমি। খোলে ন টেনত খোলে ন আমি আমি এটা কাম কৰিম মানে মইতো আহোতে তুমি তোমাৰ ধৰি ল থাকো আমাৰ ঘৰৰ পৰা মোটামুতি থাৰ্টি ফ'ৰ মান কিলোমিটাৰ হ' থাৰ্টি ফাইভ কিলোমিটাৰ হ'ব আৰু হা চ' আমি এক ঘন্টা আগতে ওলাই দিম বুজি পালা যাতে খোলাৰ লগে লগে আমি যাওঁ পাৰো মানে কন কন হয় হয় মানে নততে পৰা ওলাই বুজি পোৱা নাই যে ফ্ৰেছ ফ্ৰেছ পাম চব বস্তু ভাল লাগিব তাতে কেণ্টিনো আছে। উম উম মানুহো কম থাকিব আৰু তাতে কি কেণ্টিনো আছে ন তাতে তোমাৰ
আহ আছে।
উম উম কেণ্টিনত মানে আ কি কি পায় জানা নেকি নেকি দিনত গম পোৱা নেকি এনেই মেনেউখন
নেপাও
আচ্ছা আচ্ছা অ তুমিওতো আজিকালি যাই পোৱা নাই ন বাৰু
অ অ
উম তাকেটো উম উম আৰু এই কি বুলি কয় ধৰি লোৱা মোৰ স্কুটিত যাম বাৰু স্কুটিত গ'লে মানে আমি অ আমি বাজেটটো ফিক্স কৰি লব লাগিছিল ন, ধৰি আগতে আমাৰ কিমান খৰচা যাব ধৰি লোৱা আমাৰ টিকেট কিমান কৰা তুমি এইট থাৰ্টি বুলি ক'লা ন।
এইট ফৰটি।
ত' এইট ফৰ্টি প্লাছ এইট ফৰ্টি তোমাৰ ছিক্সটিন হাণড্ৰেড এইটি ৰুপিজ হয়। তাৰপিছত তোমাৰ তেলত ধৰি লোৱা থ্ৰী ফিভটি ফৰ হাণড্ৰেড ধৰি লোৱা। অ কি হলে ফ'ৰ হাড্ৰেড ধৰিলো ইপিনে ক্সিটি মানে চেভেন হাণ্ডেট ছেভেন হাণ্ড্ৰেড আৰু ফৰ হাণ্ড্ৰেদ চ টুৱটি ৱান হানড্ৰে হৈ গ'লিনিত আৰু খোৱা লোৱা ফাইভ হাড্ৰেড ছিক্স হাড্ৰে যদি আম খা কৰিলো তে মজাকে হৈ যাবানে টুৱেটি ফাই টুৱেন্টি ছিকস হানড্ৰেত আৰামছে হৈ যাব টুৱেণ্টি চছেভেন হাড্ৰেড মানে হৈ যাব মানে আৰামছে হৈ যাব আৰু মানে বাজেটটো ঠিক। থাকে ইমান বেছি নাযায় আৰু মানে ফুল এনজয় কৰিব পাৰিম আৰু আৰু মেনেউ মানে ময়ো যাই পোৱা নাই আজিলৈ কে মোৰো বহুত চাব মন যায় আছে আৰু মই শুনিছো অ আৰু মই শুনিছো কি ককোলেণ্ডখন মানে আমাৰ নৰ্থ ইষ্ট নৰ্থ ইষ্টৰ চবতকৈ বেছি ডাঙৰ মানে পাৰ্ক হয় মানে মানে তোমাৰ ৱাটাৰ পাৰ্ক হয় আৰু ৱাটাৰ পাৰ্ক হয় আৰু
ডাঙৰ হয় বোলে বহুত ডাঙৰ চাব মোৰ বহুত মন আছে মানে।
উম তাতে চুইমিং পুল চুইমিং পুল আছে তাতে কিবা আইচ হাউচো আছে বোলে তাতে মানে।
অ অ আচ সেইটোত আমি যাম হা আমি গলে
ম আইচ আইচটো কেনেকুৱাইৰ মানে কি
অ তাতে বৰফৰ ঘৰ ন আইচা ইগ ইগ বনোৱা থাকে তাতে স্ন' ফলন স্ন' এটা বনোৱা থাকে স্ন উমেন
অ স্নমে বনোৱা তাকে
জিমলেণ্ডত আছিলে মানে জিমলেণ্ডত গৈছিলো ন দত মডৰ এনে এইটো আছে
আচ্ছা তুমি কি ড্ৰিমলেন গৈছিলা
আহ ড্ৰিমলেণ্ডত যেতিয়া গৈছিলো তেতিয়া ফৰ ফিফটি আছিলে। প্ৰাইচটো এতিয়া ছেভেন হাণ্ড্ৰেড কৰিছে বোলে
কিমান আছিল প্ৰাইচটো আগতে
ফ'ৰ ফিফটি
ফৰ ফিভটি এতিয়া মানে প্ৰাইজটো বহুত বেছি বঢ়াই দিলে
বাহা দিছে আহ বাহা দিছে
অ আৰু কি ড্ৰিমলেণ্ড তোমাৰ মানে কি ধৰি অ অ এতিয়া চাগে কি?
এতিয়া চাগে ড্ৰিম লাইনত আগতে মানে ড্ৰিম লাইনত চব বস্তুতে পইচা দি ল'ব লাগিছিল নাই এতিয়াাগে চব। আপতে চাগে পাৰি নেকি চাগে যাবলৈ।
মানে পইচা দি ল'ব লাগিছিল মানে তুমি যিকোনো এটা আচ্ছা মানে তুমি ৌ ইটো ক'ব খুজিছা কি মানেগতে ধৰি লোৱা যিকোনো বস্তু এ তাত উঠিব গ'লে তাতে পইচা লাগিছিল
অ সবতে এক্সট্ৰা এক্সট্ৰা লয় মানে আৰু
আচ্ছা একোলেন্দ্ৰত কেনেকুৱা লয় নেকি একুলেণ্ডত লয় নে
না একোলেণ্ডট একেবাৰেই লয়
মানে একেবাৰতে লৈ লয় আৰু
আহ।
ট্ৰি মেণ্ডত ধৰিলে তোমা কি মানে এটা এটা বস্তু উঠিলে এটাটে পইচা দিব লাগিব এনেকুৱা টাইপ
অ বাট এতিয়া এইটো উঠাই দিছে চাগে
মানে এতিয়া ডাইৰেক্টেভন হাণ্ড্ৰেড কৰি দিছে।
আহ।
অ, এইটো ঠিকে আছে, এনেকুৱা কৰি দিব লাগে। কি আৰু এবাৰ প্ৰথমতে ফৰ ফিফটি ল'ব, অ, এটা ফৰ ফিফটি তাৰপিছত এটা তাত এটা তাত উঠিলে তোমাৰ এটা-এটাকে চাৰ্জ দিব লাগিব, তাতে ধৰি লোৱা, মিনিমাম এটা প্ৰাইজ এটা ৰাখি কেনে, যিটো বস্তু ঠিক-ঠাক হয় আৰু, অ অ, তেতিয়াতো-তেতিয়াতো মানুহ বাঢ়িব ন, তেতিয়াতো যাব ন মানুহ বিলাকে নহ'লে চবেইচোন এক'লেণ্ডত নে যাবচোন, ড্ৰিমলেন্ড নাজাবয় যদি চব বস্তুত পইচা দিব লাগে। আৰু তোমাৰ এক'লেণ্ডত চাগে পইচাটো বেছি হৈ যাবচোন, তেনেকুৱা হ'লে। ফৰ ফ্ৰিফটি অলৰেডি দিবই লাগিল, এটা-এটা বস্তু যদি হান্ড্ৰেড হান্ড্ৰেড কে লৈ, চাৰি বছৰ উঠিলে ফাইভ হান্ড্ৰেড হৈ গ'ল চোন। ফাইভ হ্ৰানড্ৰেট গুছিয়ে গ'ল ছোন। আৰু আমাৰ ইকুলেইনত এইট হ্ৰানড্ৰেট হৈ আছে, চ' আৰু ইকুলেইনখন তোমাৰ ন বৈশিষ্ট চবকে ডাঙৰ ৱাটাৰ
ডাঙৰ ৱাটাৰ পাৰ্ক হয়, অ
তে তে মানে তোমাৰ কব গ'লে চোন একোলেণ্ড- একোলেণ্ড ন এতিয়া যায় কিনে ফাইদা হব, মানে তোমাৰ ড্ৰিম লনত য
অ-অ, একোলেণ্ডত বেছি ভাল আৰু ইমান মানুহ কমেই হয় ড্ৰিমলেণ্ডত। কিমান মানুহ
উম এ মানুহ কম হয় মানে ড্ৰিমলেণ্ডত তোমাৰ এই ইবিলাকৰ কাৰণে মানুহ কম হয়, তোমাৰ ধৰি লোৱা এক্সট্ৰা চাৰ্জ লৈ ন, চব জেগাত উঠিব কাৰণে সেইটো কাৰণে আৰু, উম, তুমি মানে গৈছিলা আৰু তুমি ফেমেলি লগত গৈছিলা? উম-উম, ফুল এনজয় কৰিছে আৰু ড্ৰিমলেণ্ডত আৰু পানী-চানী বিলাক ক্লিন আছিল নে, চাফা আছিল নে পানী বিলাক?
অ, পানী চাবাটোতে চেঞ্জ কৰি থাকে বোলে পানীটো। মানে পাৰদে-পাৰদে চেঞ্জ কৰে, অ, পাৰদে-পাৰদে চেঞ্জ কৰে।
আচ্ছা আৰু এক'লেণ্ডত যাম, এক'লেণ্ডৰ পানীটো মানে চেঞ্জ কৰে নে?